উম বন্ত কোৱা।
কি কৰি আছা?
এনেই আছোঁ। তুমি? এনেই আছো, তুমি?
অকন লাহেকে কম।
তুমি কি কৰি আছা?
তবি গাছত
তৰি গাছত তোমাৰ।
নাই দেন বিহু তলিতে কথা পাতো নেকি ন।
তোমাক কি বিহু ভাল লাগে? ব'হাগ বিহু। ব'হাগ বিহু? উম। ব'হাগ বিহুত কি কি হয়? বহাগ বিহু এনেকে আৰু উম। গৰু গা ধুৱাই আৰু ঘৰে ঘৰে বিহু গাব আহে। ঘৰত পিঠা খাব আহে পিঠা খাবলৈ যাওঁ আমি।
আচ্ছা ব'হাগ বিহুত পিঠাই পিঠা খাই ভাল লাগে নে?
উম ভাল লাগে নিশ্চয় ভাল লাগে। তোমাকো এবাৰ কণ্টেক্ট কৰিম আহিবা আক।
অ চৰাইৰ আৱাজ আহি আছে অ আচ্ছা। আৰু চৰাইমাত দিবই ন।
এতিয়া বি বিহুত পিঠা কি কি পিঠা খাই ভাল লাগে?
কি কি পিঠা খাই ভাল লাগে কি কি পিঠা বনাই বিহুত? এটা আছে খোলা পিঠা বুলি কয় বগা বগাটো।
চাউণ্ড ক্লিয়াৰ আহা নাই। ৰখি ৰখি আহিছে, বৰ অশান্তি কথা।
মানে নেটৱৰ্কটো প্ৰব্লেম হয় না আমাৰ পাহাৰ জেগা আৰু!
আৰু?
উম তেলপিঠা বুলি কয়, ঘিলাপিঠা পিঠা।
এই তিলপিঠাও বনায়?
হয়। তোমাৰ, তোমাৰ কি বিহু ভাল লাগে? উম চব, হেল্ল'।
প্ৰায়, প্ৰায়ভাগ কোনটো পিঠা বেছি ফেমাচ আছে? বিহুৰ মাঘ বিহুত, অ' বহাগ বিহুত!
উম, পিঠা খাবলে নাই। লাৰু আছে লাৰু!
অ' লাডু।
উম।
বিহু, চৰী। ব'হাগ বিহুকত লাডু সিং তিৰাও বনাই নেকি?
হয়, নাৰিকল লাডু বুলি কয়। উম। ৰাহি কলৰ পিঠা পিঠা বনায়, তিলপিঠা বনায়।
নাৰিকলৰ পিঠা বনায়, তিলপিঠা বনায়।
উম।
আ আৰু এই কিবাৰ! কিবা এটা বিহুৰ নাম শুনিছিলো মই। ৰাতি, ৰাতি হেনো চুৰ কৰিব যাবলগীয়া হয়। এইটো বিহুৰ নামটো কি হয়?
এইটো হ'ল,
নোৱাৰি মানে, ৰাতি-ৰাতি চুৰ কৰিব যাই না। এইটো বিহু নামটো কি হয়?
উম, হয়।
মানে ৰাতি ৰাতি মানুহ, মানে মানুহ বেলেগ মানে বেলেগ বেলেগ মানুহকেইটা তাত চুৰ কৰিব যাব লাগে। যায় ন?
হয় হয় হয়। মানে এইয়া আৰু কি কৰিবা আৰু এইটো এটা ফুৰ্তি আৰু চবৰে।
মানে কি কি চুৰ কৰিব লাগে তেতিয়া?
অ' তোমাৰ বেকগ্ৰাউণ্ডৰ ফালে কিবা চৰাই কান্দি আছে।
বাৰীৰ বস্তুখিনিও চুৰ কৰে নে?
হয় চব, তোমালোকৰ হেঙেৰা আছে কিবা আছে চব লৈ যাব। ফালে চৰাই কান্দি আছে তোমাৰ।
কি কৈছা?
অ' চৰাই।
আচ্ছা আচ্ছা।
অ' এ বেক মে যায়, আৰু কোৱা।
খবৰ ভালনে?
খবৰ তোমাৰ ভালনে?
মোৰ ভালে, তোমাৰ? আচ্ছা, চবৰে ভালনে?
অ' ভালেই। কিন্তু তোমাৰ ভয়চটো অলপ ডাঙৰ ডাঙৰ মানুহ নিচনা লাগিছে।
উম নহয় মানে, ভয়চটো চেঞ্জ হৈছে, চেঞ্জ
আচ্ছা হয় নেকি? মোৰ ভয়চটো কেনেকুৱা লাগিছে?
তোমাৰ ভয়চটো অলপ মানে, এয়া কি ক'ম এতিয়া আৰু! শিয়াল বুলি কয় যে, শিয়ালৰ নিচিনা আৱাজ দিছে।
অ', - হয় নেকি?
উম',।
বিহু কেইটা থাকে?
বিহু তাকেই অ', - মাঘৰ বিহু, ভোগালী, কাতি বিহু কঙালী
কাতি বিহু?
কাতি বিহু হয়, মানে পথাৰ চাকি জ্বলাই আৰু
পথাৰত চ কি জ্বলাই?
তুলসী গছৰ চাকি জ্বলায় উম',
উম', - কাতি বিহুৱ পথাৰ চাকি জ, -শুনা শুনা
উম', হম', - কাতি বিহুত পথাৰত চাকি জ্বলাই তেতিয়া পিঠা সিঠা বনাই ন? তেতিয়াতো পিঠা নবনাই, ইয়াত তুলসী গছত চাকি দিয়ে আৰু তাতে প্ৰসাদ দিয়ে আৰু পইচা দিয়ে তাতে পোৱালিবিলাকে চুৰ কৰে আৰু উম',
মানে
আঁহা', নবনাই নহয়, ক'ত অ', বনাব লাগে আৰু আমাক মাতিব লাগে আমিও খাই ভাল পাওঁ নহয় পিঠা। নহয় মানে তাত মানে নিয়মত এইটো নাই ন কাতি বিহুত মানে পিঠা বনাই আৰু
অহ', আৰু চুৰ কৰা বিহুত
পিঠা সিঠা, হয়', - হয়', - বনাই। মানে পিঠা খাব যায় আৰু এটা বাহানা ওলাই আৰু তাতে হাঁহ চাহ কত আছে, মুৰ্গী চুৰ্গী
মুৰ্গী চুৰ্গীয়ো চুৰ কৰে?
উম', চব, আনকি মানুহ চানুহ, তোমাকো লৈ যাব পাৰিব, ভালকে থাকিবা সে হ'ম ',
অঁ', - অঁ',। আহ', মুৰ্গী যাৰ ঘৰত মানে চুৰ কৰিব গৈছে মুৰ্গী বা লাই শাক চাই শাক মানে বাৰীৰ ভিতৰত, এ গম পালে মা মানে, তোমাক ধৰি পালি কিবা কৰিব নে?
মানে
নাই, এইটো এটা নিয়ম আছিল আৰু
নিয়ম আছে? নহয় মানে এনে য এনে যদি ভাবে, এতিয়া ভাবি লোৱা তুমি আছামিছ নোহোৱা মানে এতিয়া মুছলমান ঘৰত গ'লা বা খ্ৰীষ্ট খ্ৰীষ্টান ঘৰত গ'লা, কিন্তু তোমাক এনেকুৱা ধৰি পালি তোমাক মাৰিব নে বা কিবা ফাইন চাইন দিব, কি কৰিব?
নাই, সেতে কিবা কৰিব আৰু, এনে ক'ব আৰু কিয় এনেকুৱা মানে আমাৰ নিয়মত এইটো নাই আৰু
আ', - তোমালোক তুমি কেতিয়া চোৰ কৰি পাইছা নে? অ',
অ', - ক'ত চুৰ কৰিছা? সেয়া আমাৰ গাঁৱৰে আৰু, তাতে, এখন ঘৰত ধেৰ মুৰ্গী আছে আৰু, তাৰ পৰাই আহিছোঁ বাৰু পিছে গৰম বন্ধত ক'ত যাবানো তুমি?
এবাৰ, এইটো চুৰ কৰা বিহুতটো থাকিলে মোকো মাতিবা দেই, মই তোমাৰ লগত চুৰ কৰিব যাম
অ'কে, অ'কে, হ'ব।
অঁ', হব হব নহয়, মোক মাতিব লাগিব, পিঠা চুৰ কৰিব পাৰি নাই বিহুটোত?
পিঠা, পিঠা ক'ত দিব আৰু চুৰ কৰিবলে?
নহয়, কি এইটো বিহুত কি ঘৰৰ মানে মানুহকেইটাৰ কাপোৰ চাপোৰো চুৰ কৰে নে মাত্ৰ খোৱা বস্তু বস্তখিনি?
অ', - অনলি খোৱা বস্তু, হেঙেৰা চেঙেৰা আৰু এইবিলাক খৰি চৰি চব লৈ যায় আৰু
খৰি চৰিও চুৰ কৰে? অ আচ্ছা ইমান খাতাৰনাক্ মানে এইটো মানে বিহুতটো কোনে বনাইছে এনে চুৰ কৰা বিহুতটো?
সেইটো এতিয়া ভগৱানে জানিব আৰু।
মানে যেতিয়া যে বিহুটো চলি থাকে মানে মাঘ বিহু আৰু বহাগ বিহু।
অ অলপ তুমি লাহে লাহে কথা কোৱাচোন। উম।
নহয় নহয় শুনা শুনা
হম।
যেতিয়া যে বহাগ বিহু আৰু মাঘ বিহুটো চলি থাকে না
উম।
তেতিয়া মানে, ঘৰতো পিঠা, পিঠাৰটো কমি নাথাকে চাগে? আঁ, মানে যেতিয়া পিঠাৰ কমি নাথাকে, তেতিয়া তোমাক পিঠাটো খাই থাকিব ভাল লাগে নে?
মোৰ আমনি লাগে। মই ইমান খাব নোৱাৰো।
খাব ভাল লাগে নে? খাই থাকিব পাৰা নে? খাই খাই আমনি লাগি যায়?
মানে খাই ভাল লাগে আৰু মানে, ইমান নাখাওঁ আৰু আমনি লাগে।
অঁ আৰু যেতিয়া মানে বিহুটো খতম হৈ যায়। বিহুটো খতম হোৱাৰ পিছত, পিঠাওটো খতম হৈ যায় না।
নাই। কিছুমানত থাকেই আৰু বেছিকে বনালে মানে।
বাকি ভাল আও? নহয় মানে, খতম হোৱাৰ পিছত পিঠাখিনিৰ মনত আহেনে? আকৌ খাম, আকৌ খাম নিচিনা লাগে নে?
হ'য়, লাগে ক্‌ নিশ্চয় লাগে।
অঁ তোমাক কোনটো পিঠা চবতকে বেছি, অধিক ভাল লাগে?
মোক? তেল পিঠা বুলি কৈ যে।
তিল পিঠা।
ওঁ
অঁ, তিল পিঠা আৰু নাৰিকল পিঠা।
হ'য়, শুত্‌
নাই। নাৰিকল পিঠাটো কেনেকে বনাই? ৰেচিপি দিব পাৰিবা মোক।
হাঁ
নাৰিকল পিঠা, তিল পিঠা এইকেইটা কেনেকে বনাই? ৰেচিপি দিব পাৰিবা মোক।
শুনা, নাৰিকল অ লাডু কেনেকে বনাই জানা?
হোঁ'
প্ৰথমতে পাৰিব নাৰিকলটো তাৰ পিছতে বাকলি চেলাব, চেলাই এনেটো ৰুকি দিব না?
ৰুকনি আছে, ৰুকনি আছে ও তাৰ পিছত কেৰাহিত ভাজিব ভাজি জি ভাজি ভাজি তাত চেনি দিব। চেনি দি কিনে এনে ভাজি ভাজি তাৰপিছত লাডু কৰিব, লাডুত দিয়া পিছত তে অলপ এনেই থৈ দিব, তাৰপিছত টান হ'ব
তাৰপিছতে আৰু হৈ যাব।
হুম তুমি গৰম বন্ধত ক'ত ফুৰিব যাবা?
কি কৈছা বুজি নাই?
গৰম বন্ধত ক'ত ফুৰিব যাবা? গৰম বন্ধ ক'ত ফুৰিব যাবা?
আঁ বুজি পোৱা নাই বাদ দিয়া।
হেল্ল'! হ'ব দিয়া ন কালি কল কৰিম।
বাৰু টাইম আপ হ'ল নেকি?